বহি আছো। তুমি?
মই এনেই আছো অকনমান, ভাত খালা নাই?
অ, খালো।
কিহে খালা?
আলু গুটি পিটিকা। তুমি?
মই খালো। মই কেতিয়াবাই খালো, মই খালো ডিম আছিলে, দালি আছিলে, তাৰ পিছত পটল এনেকে।
উম।
উম, মাহঁত?
আছে শুই আছে বিছনাত।
শুই আছে?
উম।
কলেজ?
কলেজ বন্ধ।
অ', গৰম বন্ধ।
উম।
পঢ়া শুনা কেনে গ'ল?
হুউম
পঢ়া-শুনা
পঢ়া শুনা চলি আছে আৰু।
উম।
মা হত আছে নে?
মা আছে।
অ'।
মা নাই, মাতি ৰুব গ'ল
অ
উ আছে।
কি আছে বা নাই
পাছফালে আছে মাটি ৰুব গৈছে
উম
কোৱা।
হেয়ি এইটো কি, খবৰ পাতি ভাল?
উম।
খবৰ খাতি ভাল?
কি বস্তু
খবৰ খবৰ
খবৰটো আছো ভালেই। তোমাৰ?
উম ভালেই।
তাকে এইবোৰ ফাইনেঞ্চিয়েল বিলাক প্ৰব্লেম হৈছে পইচা পাতি লাগে তাকে বোলো কিবা কিবি বিজনেছ কৰো নেকি ধান্দা অভাবি ভাবি আছো মানে কি বিজনেচ কৰিলে ভাল হ'ব
গাহৰি ভাল,
গাহৰিও ভাল থাকে গাহৰি পোহোৱা, গাহৰি পালন কৰা, ব্ৰইলাৰ ফাৰ্ম খোলা, কাঠফুলা ফাৰ্ম খোলা এইবোৰে।
বহত দিন লাগিব গাাহৰি যদি
লাগিব উম সেইটো হয় বাৰু। কিন্তু এনেই ব্ৰইলা চইলা পুহিলে পঞ্চল্লিছ দিন পঞ্চাছ দিনতে হৈ যাব।
পাঁচ মাহ, ছমাহ মান লাগি যাব সেই গাহৰিটো
উম
বহুতে বেছি দিলেও লাভ নাহব।
উম সেইটোও হয়।
উম চাই মেলি লোৱা কোনটো সুবিধা হয়।
এ ভাবিছো হে।
উম
কিনো হ'ব
উম
চৰকাৰে নতুন নতুন আঁচনিবোৰ অক্টোবৰ পৰাহে আৰম্ভ কৰিব।
উম পঢ়া-শুনা
হেএ
পঢ়া-শুনা
কি বস্তু?
পঢ়া শুনা বোলো?
পঢ়া-শুনা হৈ আছে।
আঁ
তাকে ভাবিছো ও কলেজ এৰি পেলাই কিবা কামতহে লাগো নেকি!
কলেজ খনে এৰি নিদিবা। পৰীক্ষা দি থাকিবা।
উম পৰীক্ষা দি যাব পাৰি বাও
উম তাই এৰি দিলেই ইমান দিনৰ পইচা খৰচ খৰচ এনে যাব।
উম নহয় চৰকাৰেও খৰচ কৰিছে নহয় পঢ়া শুনাৰ ক্ষেত্ৰত ল'ৰা - ছোৱালীবোৰৰ।
নহয় এ তোমাৰ কথা কৈছো মানে অহা যোৱা কৰা পইচা পৰা ধৰি এইবিলাক যদি এই বিয়া পতা কেইটাহে সুধিম
উম, উম।
বিজনেছো কৰি গৈ থাকা। পৰীক্ষাটো দি থাকা। বিজনেছো বুলি কৰি থকা, পৰীক্ষাতো দি থকা।
সেইটোৱেটো।
তে ইফালে যাবলে হলেও সিফালেকে পাঠ কম উম অ তো
পঢ়া- শুনা ক্ষেত্ৰত চৰকাৰে বহুত সুবিধা দি আছে ন!
দিছে দিছে বহুত দিছে, পাবহে লাগে এতিয়া।
পঢ়িবই লাগে, এ কিতাপ চিতাপ কিনিলেও হয়।
উম।
চৰকাৰে পইচা দিয়ে ক্লাছ টেনত, নাইনত চাইকেল দিয়ে।
উম।
উম। স্কুটিও দিয়ে, এইবাৰ আকৌ স্কুটিখন উঠাই পেলালো বুলি কৈছে। হয়নে নহয়?
এ ভাল পাওঁ ভালো হৈছে ভাল বেয়াও হৈছে সৰুতে স্কুটিবোৰ পাই পেলাই ছোৱালী বিলাক
সৰুতে মানে কি হায় চেকেনদি পাঁচ কৰা পিছত হে দিব।
তাকে কৈছো হ'লেও মানে।
নাই এতিয়া কলেজলে যাব পৰাতে সুবিধাটো দিছে ন।
উম।
উ এতিয়াহে এতিয়াহে যেনিবা সৰু সৰু লাগে। কলেজলৈ যোৱা ল'ৰা ছোৱালী বোৰ, আগৰ দিনত টো কিমান ডাঙৰ ডাঙৰ
অ, আগৰ দিনত লৰা- ছোৱালীবো সচাকে চাব ভাবাখন ডাঙৰ ডাঙৰে আছিলে ক। নহয় নহ বি এ বি এ পঢ়িবলে। বি এ পঢ়িবলৈ যোৱালে হায়াৰ ছেকেনডি পঢ়িবলৈ গলে লৰা ছোৱালী বোৰ ডাঙৰ ডাঙৰ আছিলে।
বহুত ডাঙৰ আছে।
এতিয়া যা সোন
তাকে।
একে সউ সউ পাই একদম বি এ পায় ৰায়ে। হায়চেকেনদি পায় ৰায়ে। ‌ মানে আজাকালি স্কুললে সোনকালে গৈ থাকে দিলে চলিবো উম, লাচতো এইবলে মনো নোযোৱা হয়।
উম।
সেই লাগে। তুমি জোখত গৈ আছা নে নে তোমাৰ কমিছেনে বাঢ়িছে?
কিটো
নেৰেগাপ সেইটোপ পঢ়া টেবুলটো মানে
মোৰ পঢ়া লেৱেলটো কমিলে।
বৌহত লগতে থাক গৈছো।
উম।
বয়সত লগ কথাই কৈছো মানে।
টামিয়ে আছে
উম।
কিছুমান চেত্ৰত চাবলে গ'লে যোখৰে আছে কিছুমান ক্ষেত্ৰত চাবলৈ গ'লে কমি আছে। এনেকুৱা উম।
সেয়ে কমি থাকিলে সোনকালে পঢ়িলে কিছুমান ক্ষেত্ৰত ভাল আক ন?
উম।
নেই কে কিবা কিবি চাকৰি তাকৰি ক্ষেতত ইণ্টাৰভিউ দিবলে। কিমান মানে বয়সতো
চাকৰি পায় যাব ন তেতিয়া
অ সেইটো কথা।
অহ।
উম সেইটোকে কবলৈ চাইছিলোৱে।
তাকে কি হব জীৱনত একো ভাবিয়ে পোৱা নাই।
জানো মোৰ কি হব কৰিব পাওঁ নে নোৱাৰোঁ। উম। টোৰাই গোলাই গৈ আছে। ৰানিং কৰি আছা?
ৰানিংটো কৰি থকা হৈছে।
উম।
একজাম যে দিছিলে একজাম যে দিছিলে কি হ'লি?
একজাম দিলো নহয়।
আও।
উম।
তোমাৰ এতিয়া কি আছাও।
কি বস্তু?
এতিয়া কি আছে আও বি
এতিয়া কি আছে মানে এতিয়া আছে সেই ৰিটেনত মানে নতুনকে হেৰি দিব আকৌ ওলাব।
অ।
মেৰিট লিষ্টখন ওলোৱাৰ পিছতে ফিজিকেল হ'ব।
অহ
ফিজিকেল হোৱাৰ পিছত ৰানিং অ ফিজিকেল হোৱাৰ পিছত অ ফিজিকেলত টো ৰানিং চানিং হৈ যায় তাছত মেডিকেল হ'ব।
উম।
তাৰপিছত উম অপেক্ষা আৰু চাকৰি কাৰণে, যদি ভাল হয়।
উম
উম, কপালত থাকিলে হৈ
এই বিজনেচ কৰা হয় নে নে হেৰিয়ে কৰো, সেইটোৱে ভাবি পোৱা নাই।
এ বিচনেজ কৰা, এনেকে ঘৰৰ পৰা আঁতৰি থাকিও ভাল নালাগে ন? যিমানেই পইচা নহওক, আৰু ৰিক্স থাকে হয় নাই বাও?
উম
ৰিক্স থাকে বোলো,
ৰিক্সটো থাকে।
আৰু মানে তোমাৰ কি হ'ল, ইয়াতে কিবা এটা কৰি আছা, ইয়াতে মানুহ বিলাক লগ পাই আছা,
উম
আৰু চবতে যে চব মানুহ ভাল হয়, সেইটো কথা ভাবিব নোৱাৰা মানে,
এ সেইটো হয় বাৰু ধৰিব নোৱাৰি কোনটো কি?
উম তোমাৰ আগতে ভাল হৈ থাকিব, আকৌ বাহিৰা বাহিৰত মানে
উম
উম, সেইকাৰণে ঘৰৰ চকুৰ আগত মাহঁতক
উম
তাতে কিবা এটা কৰি
উম
আৰু এতিয়া মাহঁতে কৰিব পৰা হৈ আছে, যেতিয়া নোৱাৰা হ'ব,
সেইটোৱেইটো
তেতিয়াটো তুমি পতককে চাকৰিটো পৰাটো আহিবও নোৱাৰা,
উম, তাকেহে, কৰিব লাগিব কিবা এটা।
বিজনেছ কৰিবলৈ পইচা লাগিব নহয়,
কিটো?
বিজনেছ কৰিবলে পইচা,
পইচাটো লাগিবই,
উম
চাকৰিতো দৰকাৰী আৰু জীৱনত মানুহৰ।
সেইটোৱে পইচা পাতিবোৰ গোটাই ল'ব লাগিব।
উম উম, হলো হব ট্ৰাই কৰি চাব পাৰি আৰু।
উম, পাৰি বেছি হেৰি কাম নহয় নহয়।
মানে কিবা এটা প্ৰথমতে পইচা ধৰ উপাৰ্জন কৰি ল'ব লাগিব ন' তাৰ পিছতহে বিজনেছ খুলিব পাৰিবা। সেইটোৱে, মানে তোমাৰ এমাহ দুমাহ মান,
তাকে হে।
তাকেহে। ফোন আহিছে, আহ?
মোৰ ভাগৰ মাতটো।
ভাত
ডাবুল যোৱা নাই? উম,
ভাত খালা নে?
খালো খালো।
তাকে কি বিজনেচ ক‌ও সেইটোয়ে ভাবি পোৱা নাই।
উম, চাই মেলি লোৱা সেইটোৱে।
উম।
যিটো সুবিধা হয়।
উম।
আৰু যে তোমাৰ, যিটো গাহৰি গাহৰি পুহিলে বহুত দিন লাগি যাব।
লাগিব বাও।
সেয়া ডাঙৰ হ'লে তোমাৰ এইফালে যি যি কাম থাকিছিলে কৰিবলগীয়া,
উম।
সেয়া থাকিয়ে যাব।
উম।
মানে অকল এটাকে চলাম বুলি ভাবিলে নহয় মানে দু- দুটা তিনিটা মানে বেলেগ কাম এটা লৈ- ইটো ইটো কৰিছিলো তেনেকেহে লাভ হব চাবা চোন বাৰু।
অ অ।
হয় নাই কোৱা তুমি? যদি অকল সেইকেইটা আহা এটা যদি থাকা তেতিয়া হ'লে- কৰিবলৈ তান হয়।
তাকেতো।
উম।
কিবা এটা কৰিবই লাগিব।
তাকে হে।
কিবা এটা কৰিলে নকৰিলেতো নহ'ব ন।
উম, নহবতো।
চাকৰি কৰিলেও এ হেৰি জ্বালা আছে নহয়। চাকৰি পাবও লাগিব ভাগ্যৰ লগতহে কথা চাকৰি পাম নে নাপাম।
অ বহুত বোৰ কথা আছে ভাগ্যৰলৈকে, যদি কপাল ভাল লাগে পাই যায়।
উম।
উম।
কপাল ভাল নাথাকিলে নাপাবা।
উম, লাগিলে যিমানেই কষ্ট কৰা মানে দেখি আছো ন, হিমান কষ্ট কৰা মানুহো নাপায়।
কিছুমানে অকণমান কষ্টতে পায় যায়।
ত' চাবা নাই তুমি বহুত কিছুমানে বহুত কষ্টকৰ কৰি কৰি লাগি কিবা এটা নহয় কিবা এটা ওলাবগৈ লাষ্টত।
উম।
এইটো কাৰণতে নাপালে বুলি।
উম।
কিবা এটা নহয় কিবা এটা হব গেই।
উম।
উম আৰু কিছুমানে পুতুককে পাই যায়। যোনবিলাকে ভাবি নাথাকে সেইবিলাকে পুতুককে পায়।
তাকেহে।
উম।
যাৰ চাকৰিৰ ইণ্টাৰেষ্ট নাই, সিহঁতে চাকৰি পায়।
উম।
কষ্টও কৰিব লাগে বাও বহুত কষ্ট মানে কি নাপায় মানে কোনোবা ফালে ভালকে তুমি দৌৰিব পৰা কিবা কৰিব পৰা কিন্তু তুমি পৰীক্ষা দিব নোৱাৰা পঢ়া শুনা অলপমান লেজি
চব ফালে থাকিব লাগিব উম
তেনেকুৱা হয় মানে চব চাই চিতিটো দিব লাগে উম কেনেকে কৰা কি কথা তোমাৰ উম
টান আহে নে ইজি আহিছে আহে প্ৰশ্ন বোৰ আহে
ইমানে ইজি নাহে ইমান টানো নাহে পঢ়িলে ইজি
মানে তোমাৰ কেনেকে আহে কি কি কৰিবলৈ আহে
উম
মানে কেনেকে পৰীক্ষাটো দিব লাগে
কেনেকে মানে এতিয়া পৰীক্ষা তুমি প্ৰথমে ফ্ৰম ফিলাব কৰিব লাগিব তাৰপিছত তোমাৰ নাম আহিব তাৰপিছত তুমি তেনেক পৰীক্ষা দিব লাগিব ৰিজ জইনিংত হে চাৰিটা চাবজেক্টৰ ওপৰত পৰীক্ষা আহে
নহয় তাত পৰীক্ষাটো হয় কেনেকে সেইটো সুধিছো মানো
হয় সেইটো কম্পিউটাৰত হয় এ এনেকে অ হেৰি হয় মানে কুৱেশ্যন এনচাৰ থাকে ন তাত চাৰিটা অপচন থাকে
উম
এনচোৱাটো এনচোৱাটো চাইডে থাকে তাত কুৱেশ্যনটো থাকে চাৰিটা এনচাৰ থাকে চাৰিটাৰ এটা চুব লাগে